নমস্
হয় নমস্কাৰ
কি কৰিছে
মই ভাত খাই কেনে অলমান জিৰণি লৈছো ৰ'ব অলপ মানে বেছিকে ভাতটো খাই দিলো হয় ৰাতিপুৱা সোনকালে উঠি মই সোনকালে খাও
আজে সোনকালে ৰাতিপুৱা সোনকালে ভাতটো খাই দিয়ে নেকি?
হয় এতিয়া কাৰণ অফিচ যাব লাগে
অফিচ যাব এতিয়া আচ্ছা কেইটা বজাৰ পৰা অফিচ থাকে আপোনাৰ
অফিচটো মই যেইটাত যাওঁ তেতিয়াৰ পৰা আৰম্ভ হৈ যায় আৰু
মানে আপুনি দৰ্জা খোলে অফিচৰ
হয় হয় হয়
আপুনিয়ে মালিক
মইয়ে মালিক সেইখন অফিচৰ বাৰু
বিজনেচ কৰি আছে নে কি কৰিছে
হয় বিজনেছ মোৰ নিজৰ বিজনেচ আছে আৰু মই যিহেতু বিজনেচটো আৰম্ভ কৰিছিলো আৰু দহজন মানুহ মোৰ আন্দাৰত কাম কৰি আছে মানে কৰ্ম সংস্থাপন দিছো মই দহজনক
ভালে বহুত ভাল কথা কৰ্মসংস্থাপন দিব লাগে মানুহক নিজৰ বিজনেচ চলাব লাগে
হয় আপোনাৰ খবৰ পাতি বাকী উম অ কি কৰি আছে আপুনি পিছে
মই এনেই আছো এতিয়া শুব ওলাইছো মই
দিনত শুৱে নেকি আপুনি
মই ৰাতিপুৱা দছটা বজাত শু ৰাতি নাইট ডিউটি কৰি আহো মই
আচ্ছা কি কাম কৰে আপুনি এনে
নিশা আপোনাৰ মই এনে কম্পানীতে কাম কৰো বটল উঠোৱা
বটল উঠ কম্পানী বটলবোৰ কৰ পৰা উঠাই মানে কেনেকে উঠায় আত্ছা নে বটলবোৰ ৰাতি বনাই নিকি আপোনালোকে
অঁ মানে চিফ্ট ৱাইজ থাকে এনেকুৱা চিফ্টিঙত কাম হয়
হয় কেই ঘন্টা ডিউটি আপোনাৰ
উম উম দছ ঘণ্টা
কেইটাৰ পৰা কেইটালৈ হয়
ৰাতি আপোনাৰ মোৰ বাৰটা বজাৰ পৰা থাকে দছটা বজালৈ
বাপৰে বাপ
অঁ ভালেই হয় ডিউটিটো বেয়া নহয় ৰাতি ভাল কৰি আপোনাৰ কাম কৰো শুবও পাৰি ৰাতি এনেকুৱা নহয় যে অকল খালি দহ ঘণ্টা কামেই কৰি থাকিব লাগে।
অ', অ' ৰাতি শুবহে যায় নেকি আপুনি অফিচলৈ?
নাই নাই মানে শুবও পাৰি সেনেকুৱা নহয় যে গোট দহ ঘন্টাই শুই থাকিব পাৰি। তাৰে পৰা চাৰি ঘন্টা মান শুব জিৰণি ল'ব পাৰি চাৰি ঘণ্টামান।
আচ্ছা।
উম।
নে কি বটল বনাই প্লাষ্টিকৰ নে কিহৰ কি মেটেৰিয়েল ইউজ কৰে?
আপোনাৰ গ্লাছৰ।
গ্লাছৰ আচ্ছা ভালেই বাৰু কেতিয়াবা আনিবচোন দুই এটা বটল। সৰু সৰু পানী খোৱা বটল নোহোৱা হৈছে।
আচ্ছা আচ্ছা নাই মোৰ ঘৰত আছে এনেকুৱা গ্লাছৰ বটল আনি থৈ দিছো।
হয়, মোৰ কাৰণেও আনিব।
ঠিক আছে, আপুনি লৈ যাব পাৰিব মোৰ ঘৰৰ পৰা যিহেতু মোৰ ঘৰটো জানেই আপুনি অ'।
হয়, হয়, উম বাকী এতিয়া দিনটো শুব আৰু আপুনি এতিয়া?
উম, দিনটো শুম এতিয়া আৰু।
ভালেই কাম পাইছে বাৰু ৰাতি কৰোতে মোৰ মতে ভাল। ৰাতি কৰি কিনে দিনটো আপোনাৰ শোৱাৰ বাদেও বেলেগ বেলেগ কামতো ব্যৱহাৰ কৰিব পাৰিব দিনটো।
অ', হয় উম দিনটো মই চুইগিও হেৰি কৰো।
অ', চুইগিতো কাম কৰে নেকি আপুনি?
অ', মই আপোনাৰ দহটা বজাৰ পৰা তিনিটা বজালৈ শুই কিনে তাৰপিছত চুইগি কৰো।
আচ্ছা মানে পইচা মানে আপুনি ইনকাম কৰি আছে আৰু সঞ্চয় কৰি আছে বাৰু।
অহ এতিয়া বয়সেই এইটো পইচা হেৰি কৰা সঞ্চয় কৰা।
হয়, হয়। এইটো সময়তে কষ্ট কৰিব পাৰা যিহেতু আপোনাৰ বডিয়ে চাপৰ্ট কৰি আছে কষ্ট কষ্ট কৰিব পৰাকে। সেইটো সময়তে মোৰ মতে কষ্ট কৰি ল'ব লাগে আৰু পিছলৈটো আৰু এতিয়া বয়সটো হৈ যাব নিজৰ বডিটোও চাপৰ্ট নকৰা হ'ব। সেইটো সময়ত আপুনি জমা টকাখিনিৰে আপুনি খাই থাকিব পাৰিব আৰু।
অ', সেইটোৱে মই সেইটোৰ কাৰণে কৰি আছো ইমানখিনি কষ্ট।
হয়, ভাল চিন্তা কৰিছে আপুনি।
অ', বাকী আপোনাৰ বিজনেচটো কিহৰ বিজনেচ?
মোৰ বিজনেচটো মানে মই বটলবিলাক মই কি কৰো। এই প্লাষ্টিকৰ বটল বটলবোৰৰ মোৰ বিজনেছ। সেই যোনবোৰ পেলনীয়া প্লাষ্টিকৰ বটল আমি ৰিচাইকেল কৰো মানে।
আচ্ছা আপোনাৰো বটলৰে?
মোৰো বটলৰে হয় বিজনেচটো সেইটো কাৰণে মই আপোনাক সুধিলো কিহৰ বটল বনাই বুলি।
অ', আপুনি প্লাষ্টিকৰ বটলবিলাক ৰিচাইকেল কৰে?
হয়, মানে আমি এনেকুৱা মানুহ আছে বহুত এশজন মানুহ আমাৰ বেলেগ মানে বটল উঠোৱাকে আছে কিন্তু অফিচৰ ভিতৰত আৰু দহজন।
আচ্ছা মানুহ উঠোৱাকে আছে। বটল লৈ যে বাহিৰত যে পেলাই দিয়ে এইবিলাক বটল বিলাক উঠাই আনি কিনে আপোনালোকে কোম্পানী দি কিনে, পুৰা চাফা চুফা কৰি কিনে আকৌ বিক্ৰী কৰে।
অ' হয়, চাফা চুফা কৰি মানে সেই প্লাষ্টিকৰ বটলটো আমি ৰিচাইকেল কৰোঁ, মানে ৰিচাইকেল ব্যৱস্থাটো কেনে কুৱা, সেইটো আকৌ ধুই মেলি সেনেকে চাফা কৰা সেইটো চিষ্টেম নহয়। সেই বটল প্লাষ্টিকটো আমি কি কৰোঁ গলাও প্ৰথমতে গলাই কেনে আৰু বিভিন্ন বেলেগ বেলেগ ধৰণৰ আমি বছ টো আমি নিৰ্মাণ কৰোঁ আৰু সেই প্লাষ্টিকেৰে।
অ' খালি বটল বুলিয়ে নহয় আপুনি মানে গো টেই টেমা হওঁক, কিবা হওঁক, প্লাষ্টিকৰ যি বস্তু বনাব পাৰি গোটেইখিনি কৰে আৰু।
হয় হয়, বেলেগ বেলেগ ধৰণৰ প্লাষ্টিকৰ সামগ্ৰীও মানে যদি পায় আৰু লৈ আহে কিন্তু মানে বিশেষকে বটলে প্ৰায়ভাগ মানে জেগাত পোৱা যায় আৰু আমাৰ।
ভাল পদক্ষেপ লৈছে আপুনি, এতিয়া প্ৰদূষণো কম হয় এইটো বস্তুৰ কাৰণে।
হয়। সেই বস্তুটো ভাবি তেনেকৈয়ে কামটো আৰম্ভ কৰিছিলোঁ যাতে আমাৰ পৰিৱেশটো অলপ এ, সু-কুশলে থাকে, আমাৰ এই প্লাষ্টিক প্ৰদূষণৰ পৰা মুক্ত হয়। সেইবোৰ চিন্তা ধাৰা কৰি কিনে মই এই বিজনেচটো আৰম্ভ কৰিছিলোঁ। ঠিকে চলি আছে ব তমান বাৰু, চাওঁ পিছলৈ কি হয় আৰু।
অ', কিমান বছৰ হ'ল আপোনাৰ বিজনেচটো?
বেছি দিন হোৱা নাই, আপোনাৰ তিনি বছৰ মান হ'ল।
তিনি বছৰ, ভালে চলি আছে তাৰমানে তিনি বছৰ চলিছে যিহেতু। এনে আপোনাৰ কোম্পানী হয় নে হেৰি হয় এনে নিজৰে মানে প্ৰপাৰ্টৰ বিজনেচ?
প্ৰপাৰ্টৰ নহয়, কোম্পানীয়ে হয় আমাৰ প্ৰাইভেট লিমিটেড হয় এইটো।
আচ্ছা, পাৰ্টনাৰ আছে মানে আপুনি।
হয় হয়, পাৰ্টনাৰ আছে কিন্তু আমাৰ শ্বেয়াৰ নাই আৰু তেনেকে। আমাৰ সকলোবোৰ নিজৰে আৰু। আমাৰ কোম্প-কোম্পানীৰ শ্বেয়াৰ মাৰ্কে কেটত আমি শ্বেয়াৰ বিক্ৰি নোকৰোঁ, আমাৰ পাৰ্টনাৰ আছে। তিনিজন সেই তিনিজনৰ ভিতৰতে গোটেই কোম্পানীটো আৰু।
অ' কোম্পানী এইটো শ্বেয়াৰ মাৰ্কেটত বিক্ৰী কৰিব হ'লেতো লিষ্টিং কৰাব লাগিব আপোনাৰ কোম্পানীক কেপিটেলো বাঢ়িব লাগিব।
উ, হয় হয়।
উ, বাক-বাকী শ্বেয়াৰ মাৰ্কেট কৰে নে নাই আপুনি?
শ্বেয়াৰ মাৰ্কেট মই তেনেকে নোকৰোঁ কাৰণ, কৰিছিলোঁ আগতে কিন্তু এতিয়া মই কৰা বন্ধ কৰিলোঁ।
আচ্ছা, আপুনি কৰা বন্ধ কৰিলে, কি কাৰণে কৰা বন্ধ কৰিলে?
মানে একবাৰ লগাইছিলোঁ মই, পাঁচ লাখ টকা মই শ্বেয়াৰ মাৰ্কেটত লগাইছিলোঁ কিন্তু সেই মাৰ্কেটটো মানে বহুত ডুবি গ'ল মানে, সেইটো মই এই কৰণাৰ টাইমত লগাইছিলোঁ চাগে। তাৰপিছত এই ডুবি যোৱাৰ ফলত মোৰ মানে অলপ ডিপ্ৰেছন হ'ল। পাঁচ লাখৰ মই কেৱল দুই লাখ টকাহে ঘূৰাই পালোঁ, তিনি লাখ টকা মোৰ লছত গ'ল-গ'লগে। সেইটো কাৰণে মই, সেই ডিপ্ৰেছনৰ কাৰণে আৰু মই সেইবোৰ কাম কৰা নাই। এই শ্বেয়াৰ মাৰ্কেটটো মই জুৱা বুলি ভাবোঁ মানে আজিকালি।
অ' আৰ্থিক সমস্যাৰ সেইত পৰিছিল আপুনি, অলপমান চাগে সেইটোৰ কাৰণে।
হয়। নহয়, লগৰবোৰৰ পৰা দেখি কেনে কৰিছিলো। লগৰবোৰে মানে পইচা লগাই তাতে। বহুতৰ মানে বহুত লাভ হয়, কিন্তু মানে মই লগোৱা টাইমত মোৰ লছ হ'ল মানে। সেইটো কাৰণে মই লগোৱা বন্ধ কৰিলো।
হয়। হয়। লগৰবিলাকক চাই কেনে ময়ো কৰিছিলো। উম মোৰো লছে হৈছিলে। মোৰো ডুবিছিলে। আপোনাৰ ক'ৰোণাৰ পিছত মোৰ, দুই হেজাৰ বাইশ মানত মই ৰি আহ ইণ্টাৰদে' ট্ৰেডিং বুলি যোনটো কয়, সেইটো কৰিছিলোঁ।
হয়।
তাতে ডেইলিটো ডেইলি কৰিব লাগে। সেনেকে মই লছ খালো বহুত।
হয়। এতিয়াও কৰেনে আপুনি?
এতিয়া নকৰো। এতিয়া মানে আপোনাৰ মিউচুৱেল ফাণ্ড কৰো।
হয়। মিউচুৱেল ফাণ্ড আছে বাৰু, মোৰো মিউচুৱেল ফাণ্ড আছে। মিউচুৱেল ফাণ্ডটো এক প্ৰকাৰৰ মানে আপোনাৰ শ্বেয়াৰ মাৰ্কেটে হয়। কিন্তু মানে সেইটো বেলেগ প্ৰফেচনেলে যিহেতু আমাৰ সেই ফাণ্ডখিনি মেনেজ কৰে। চ' কেৱল তাতে ক' কৰিব পাৰি আৰু। নিজাকে এতিয়া আমাৰ বিশেষ সম্যক জ্ঞানখিনি নাই যিহেতু শ্বেয়াৰ মাৰ্কেটৰ ওপৰত ক'ত লগাব লাগে, কেতিয়া ওলাব লাগে সেইটো কাৰণে মিউচুৱেল ফাণ্ডতে মইয়ো লগাইছো।
মই‌ সেইটোৱে। এছ আই পি কৰি থৈ দিছোঁ। চিষ্টেমেটিক ইনভেষ্টমেণ্ট প্লেন কৰি থৈ দিছোঁ। আপোনাৰ মানে মাহে -মাহে গৈ পইচা কাটি লৈ যায়। সেনেকুৱা টাইপৰ কৰি থৈ দিছোঁ। এনেকুৱা নহয় যে, মই একেবাৰতে এটা পইচাত লগাই থৈ দিছোঁ যে এনেকুৱা নহয়, মাহে -মাহে মোৰ কাটি -কাটি তালৈ লৈ যায় ত' এনেকে চলি আছে আৰু, সেইটো মিউচুৱেল ফাণ্ডটো। বাকী কি এনেই শ্বেয়াৰ মাৰ্কেট নাই আৰু। লং টাৰ্মৰ কাৰণে আছে আৰু, ভৱিষ্যতলৈ
উম। উ কিন্তু শ্বেয়াৰ মাৰ্কেট মানে মিউচুৱেল ফাণ্ডতো মই লগাইছিলো, গোল্ডত। এছ বি আইৰ গোল্ডত। তাতেও আপোনাৰ বৰ্তমান লছে খাই আছো কিন্তু মই। কিন্তু তথাপি মানে বহুত বেছি লছ খোৱা নাই। মোৰ মাহে -মাহে আপোনাৰ পোন্ধ পঞ্চাছ হাজাৰকে কাটে। এতিয়া ধৰক, ত্ৰিশ হাজাৰ মান লচ হৈ আছে আৰু। এতিয়া তাতে তিন লাখমান জমা হৈছে?
তিন লাখত তি ত্ৰিশহাজাৰ লছ হৈছে আপোনাৰ? আচ্ছা। বেছি লছ নাই। এইটো তো হৈ যাবই। -টো বাঢ়ি যাব
বাঢ়ি যাব হয়। হয়। আৰু গোল্ডৰ দাম গগল্ডৰ দাম মানে এতিয়া কমি আছে মাৰ্কেটত। চ' গোল্ডৰ দামটো বাঢ়িবই, মই জানো। সেইটো কাৰণে আৰু বেছি চিন্তা কৰা নাই আৰু।
সোণৰ দাম বাঢ়িবই। সোণৰ দাম আজিলৈ কেতিয়াও কমাও নাই।
উম। নাই এতিয়া, এতিয়া কমি আছে বৰ্তমান সময়ত অলপ। সেইটো কাৰণে মোৰ সেইটো মানে মিউচুৱেল ফাণ্ডটো অলপ ডাউন যাই আছে এইকেইদিন।
সেইটোয়ে মানে কি, এতিয়া মাজে- মাজেহে কমে সেইটো। বেছিভাগটো উঠে। সোণটোতো উঠিয়ে থাকে। সোণ, চিলভাৰ, ৰূপা যোনটো কয়, সেইটো।
মানে লং টাৰ্মত বাঢ়িব আপোনাৰ, বস্তুটো।
উম লং টাৰ্মৰ কাৰনে হয়, মিউচুৱেল ফাণ্ডটো।
উম। মোৰ ছয়মাহে হ'ল। পঞ্চাছ হাজাৰকে ছয়মাহ কাটিলে। ছয় মাহৰ কাৰণে আৰু সেইটো জাজ কৰা নাই আৰু মই।
নাই মোৰ আপোনাৰ বেছি নহয় মিউচুৱেল ফাণ্ড মাহে মাহে আপোনাৰ অ' হেৰি কৰি কাটে ত্ৰিশ হাজাৰ কৰি।
অ'।
হৈ গ'ল তিনিবছৰ। তিনি বছৰ হৈ গ'ল মোৰ। মোৰ আপোনাৰ এইচ ডি এফ চি লাইফত লগাই দিছো তাৰপিছত নিপন ইণ্ডিয়া বুলি আছে এইটোত লগাই থৈ দিছিলো আপোনাৰ। উম।
ঠিকে আছে বাৰু আপোনাৰ হাই কেব হয়নে এইটো লো কেব।
নহয় নহয় মিডিয়াম কেবটো আছিলে মোৰ। মিডিয়াম এটা আছিলে আৰু এটা স্মল কেপ বুলি আছিলে সেইটো আছে
আচ্ছা। স্মল কেপটো বাৰু অলপ ৰিস্কি হৈ চাগে ন?
অ' এইটো ৰি ৰিটাৰ্ণো বেছি আছে।
উম ৰিটাৰ্ণো বেছি হয় ৰিস্কও বেছি হয়।
ৰিস্কো বেছি হয় ৰিটাৰ্ণো বেছি হয় সেইটোৱে।
ঠিকে আছে বাৰু, যিয়ে নহওক আপোনাৰ এ এ যিহেতু পইচা জমাই আছে বাৰু, এইটো ভাল কাম কৰিছে যেনেকে নহক এচ আই পিত হওক বা কিন্তু আপুনি এইটো কৰিছে নাই, হেল্থ ইঞ্চুৰেঞ্চ কৰিছে নে নাই?
হেল্থ ইঞ্চুৰেঞ্চটো কৰা নাই।
সেইটো ইম্পৰ্টেন্ট হয় কিন্তু, নহ'লে আপুনি ইমান পইচা জমাই কেনে কি হ'ব? যদি আপুনি এটা সময়ত গৈ একেবাৰে যদি বিচনাত পৰি থক- থাকিবলগীয়া হয়।
সেইটোতো হয় বাৰু বিচনাত পৰি থাকিব লগীয়া হয়, সেইখিনি পইচাই আকৌ খৰচ হৈ যাব, যো- যোনখিনি জমা কৰিছো, মই সেইখিনি খৰচ কৰিবই নাপাম চাগে।
হয়, সেইটো কাৰণে মানে হেল্থ ইঞ্চুৰেঞ্চটো কৰি থৈ দিয়াটো মোৰ মতে ভাল হয়।
এইটো কৰিব লাগিব। এইটো হেল্থ ইঞ্চুৰেঞ্চটো আপোনাৰ এক বছৰে একবাৰে দিব লাগে ন' প্ৰিমিয়ামটো।
বেলেগ বেলেগ থাকে, এক বছৰীয়াও থাকে মান্থলি চিষ্টেমো থাকে চাগে কিছুমান। টাৰ্মছ এণ্ড কণ্ডিশন বহুত থাকে এইবোৰ আপুনি ভালকে চাই ল'ব। কিছুমান আপোনাৰ এনেকুৱা এনেকুৱা থাকে যে, এডমিট হ'লেহে আপুনি ইন্সুৰেঞ্চ ক্লেইম কৰিব পাৰিব আৰু কিছুমান এনেকুৱা থাকে যে